েল হয় কি কৰিছো
আছো এনেই এতিিয়া তুমি
মই ওচৰ দিয়া ঘৰৰ কাম বনত লাগি
অ
বাকী ভাল উম উম উম আহ হল হল
অ
তুমি
খালো দিয়া
অ কি কৰি আছো এনেই আছা আৰু
এনে আছো দিয়া
অ এ নাই ৰবা এইবোৰ মানে ফাষ্ট ফুড যে আনি পেলাই খালো তাকে অকণ তোমাৰ গেছ উঠাৰ নিচিনা কৰিছে জানা মানে বহুত দিন হ'ল খোৱা নাছিলোও যে আৰু তেনেকে নোখোৱা হলো ন আজিকালি ম মানে তেনেখাওতে মানে খোৱা পাছত তোমাৰ কি হৈছে অকণ অপকাৰ কৰা যেন লাগিছে
হয় দিয়া
এইবোৰ খালে দিয়াচোন অকন অপকাৰো হয় তথাপিও কেতিয়াবা খাবলৈ মন যায় যে
হয় দিয়া
এইবোৰ মানে জানি শুনিও তেনেকে ভুল কৰা নিচিনা হৈছে কেতিয়াবা লোভ সামৰিব নোৱাৰো হয়নে, চাবাচোন ওলাই কৈ গ'লে মানে তোমাৰ সেইবোৰহে চোন চকুত পৰে খাবলে মন
হয় তুমি ওলাই যাবা দেখ ওলাই যাব চোৱাচোন একদম চকুত পৰি যাব।
তোমাৰ কে বেলেগ খাবলে মন নাযায়।
হয় দিয়া।
তুমি লাগিলে এইয়া যে আজিকালি ফল মূল কাটি- কাটি যে বি কে সেইবোৰ চোন খাবলে দেখিলেও গম পাও ভাল বুলি তথাপিও মানে খাবলৈ মন নাযায়, তোমাৰ এইবোৰ চাওমিন হওক বাৰ্গাৰ হওক হয়নে।
হয়।
সেইবোৰ হে চ
সেইবিলাক অ' চকুত পৰে।
উম, তুমি খোৱা নে নাই।
খাওঁ- খাওঁ।
এই তম তোমাৰ এতিয়া চোৱা মম' পুচকা হয় নে এইখিনিহে মানে কি ছোৱালী মানুহক মানে কি মহিলাসকলৰ এইবিলাকে প্ৰিয় নেকি। কি জানো, মানে তোমাৰ একে মম'টো দেখিলেও উম, তুমি এইটো পানী পুৰিটোৱে মানে পানী পুৰিটোৱে হওক হয় নে তুমি যেতিয়া মানে দেখিবা তোমাৰ খাবলৈ মন যায়েই।
হয়।
কেতিয়া মই মানে খাম নে নাখাম কিবা লেতেৰাহে হয় ন তথাপিও মানে কেতিয়াবা এনেকুৱা হয় লোভটো সামৰি ব নোৱাৰো এ যি হয় হ'ব খাই দিওঁ। তেনেকুৱা, সেইটো এতিয়া চোৱাচোন সেইবোৰ বা কেতিয়া মানে কিমান দিনৰ তেল হয়নে বা কেনেকে বা তেওঁলোকে চাফা বনাইছে নে নাই আৰু সাধাৰণতে এইবোৰ ময়দা দি- দি বনাই ন, এই ময়দাটোৱে মানে অকণ অপকাৰ কৰে মানুহক।
উম- উম।
আৰু মানে কি হয়, তোমাৰ চ মানে বেমাৰ মানে আৰম্ভ হোৱা মানে তোমাৰ ময়দাটো বহুত গম পাইছানে সেই ময়দাটো খুব বেয়া হয়, তুমি লাগিলে মানে আটাটোয়ে খাব পাৰে বা আটা কেতিয়াবা পাই ন আটা দি পেলা যে মেগী পাই নহয় বা এইবোৰ চাওমিন পাই আটাৰ সেই, অ'- অ'। সেইটো তুমি মানে খাব পাৰা ইমান এটা অপকাৰ নকৰে, কিন্তু এই মানে ময়দাটোৱে অলপ মানুহৰ দেহত ক্ষতি কৰে মানে গম পাইছা নে আৰু মানে কি হয় কেতিয়াবা নেখাই নেখায় -নেখাই- নেখায় এটা দিনত খাই দিলে মানে উপকাৰ কৰাৰ দৰে হয় মানে ঘৰুৱা বস্তুবোৰ খাই- খাই সেইটো এটা বা কিমা কেতিয়া দিনৰ তেল থাকে হয়নে আৰু ভজা তেলতে ভাজিয়ে থাকে তেনেকুৱা এটা হয় অ'। তেনেকুৱা এটা হয় যে।
হম।
নাই আকৌ ভাবিছো আৰু নাখাও আৰু মানে এদিন খাওঁতে এতিয়া কেনেকুৱা লাগিছে। এটা সময়ত আছিল তো মানে বহুত মন যায় খাবলে তোমাৰ যে তিয়া কলেজ পঢ়ি আছিলো গৈ আছিলো সেইটো টাইমত আৰু তোমাৰ যিমান যোৱা হোটেলত বা এইবোৰ ফাচ ফুড দোকানত তাতেই খাবলৈ মন যায় তাতেই খাওঁ ঘৰত আহিটো ভাত পানী নেখাওঁ তে তেতিয়া একো অসুবিধা নাছিল অ' এতিয়া মানে কি তোমাৰ মানে নাখায়-নাখায় সেইটোতে মানে অকণ অসুবিধা পাইছো। ভাবিছো নাই আকৌ গেছৰ টেবলেট খাব লাগিব আৰু। নহ'লে ভাবিছো নেমু পানী অকণ খাই দিওঁ মানে নিমখ দি পেলা। আৰু গৰমতটো ইমান লাগিছে সেইটোে অ তোমাৰ নেমু পানীটোো খাই থাকিবা
হম
নেমু পানী হওক তোমাৰ তিয় হওক আৰু অ এটা বটলত তুমি কি কৰিবা মানে তিয়হ তাৰপাছত আদা নেমু এনেকে এটা বটলত তুমি ৰাতি বহাই থবা দিনতটো সেইটো পানী খাই থাকিবা মানে সেই পানীটো খাই থাকিলেও তোমাৰ শৰীৰটো মানে মানে শক্তিও পাই থাকিব আৰু তোমাৰ পিয়াজ টো কমি থাকিব
হয়
আৰু শৰীৰতো তোমাৰ ঠাণ্ডা পেলাই থাকিব হয় এতিয়া মানে গৰমত তুমি বহুত সাৱধানে খাব লাগিব মানে পানীতটো তুমি খাবই লাগিব বহুতখিনি
আমি এতিয়া ভালে থাকিব কাৰণে আমি সেইবিলাক মানিবই লাগিব
ই লাগিব তোমাৰ কাৰণ উম আৰু পানীটো যে তুমি এতিয়া মানে কি আৰু যিমানে নহওক মানে তিনি লিটাৰতো খাবই লাগে কোনো আমাৰ তিনি লিটাৰ হোৱাই নহয় কেতিয়াবা এনেকুৱা হয় যে পানী পিয়াহ লাগি থাকিলেও এ খাম দিয়া এনেকুৱা এটা লাগে হয় নাই পিছতে খাম আৰু এতিয়া নাখাওঁ এনেকুৱা লাগে আৰু কেতিয়াবা এনেকুৱা হয় যে তোমাৰ পানীতটো যদি ঠাণ্ডা া হৈ নাথাকে মানে অকণ আগতীয়াকে আনি থোৱা পানী এটা খাই থাকিলে চাবচোন কিবা পিয়াহটোৱে নপলায়
হয় হয় হয়
কিন্তু এইবোৰ বস্তু মানে খোৱাতকে তুমি ঘৰতে যদি মানে পিঠাগ গুৰি থাকে তেনেকে কিবা কিবি ঘৰতে বনায়ে খাব লাগে দোকানৰ পৰা কিনি অনাতকৈ যদি তোমা নতুন তেল মানে তেল খিনিৰ লগতো কথা গম পাইছা যদি ভ্ৰজা তেলতে োৰ চব প বনাই থাকে ন আকৌ তেওঁলোকেনো ক'ত আৰু যিহেতু ব্য্য়ৱসায় সেই তেল খিনিো পেলাইো থাকিব নোৱাৰে কাৰণ বেছি বেছি তেল দিয়া যায় তেনেকনো তেওঁলোকৰ লাভেই নহব সেইকাৰণে মানে কি হ'ব ভজা তেলত ভাজি থাকিলে মানুহৰ গেছৰ অ গেছ হয় নহয় সেইটো আৰু তুমি সেইকাৰণে মানে যিমান পাৰা ঘৰতে নাই ভাবিছো ঘৰতে বনাই খাম কেতিয়াবা যদি চব খাব মন যায় তোমাৰ এইয়া যে ব্ৰেড দি পেলা তাত অ আহ আলু সিজাই লৈ সেই বেত চব কিবা কিবি এনেকেই খাম আৰু নহলে মানে নোৱাৰি
হয় ফা ফুড বিলাক খাই থাকিলে নিজয় ক্ষতি হয় হয়িয়াোন হয় ন সেইকাৰণে ঘৰতে বনাই খোৱাাতোৱে ভাল
বনাই আহ তাৰ পিছত আমাৰ মানে কি হয় পিঠাগুৰি তোমাৰ যদি পিঠাগুৰি থাকে কি কৰিবা এই পিঠাগুৰিটোো তুমি আমি যে ঘিলা পিঠা বনাও
খেলা পিঠা
পিঠা নিচিনাকে তুমি গোল কৰি পেলা বাতি নিচিনা এটা কেতি দিবা তাতে মানে কি কাটতি নিচিনা আকৃতি দি তাতে তুমি অলপ কি কৰিবা আমি যে ভাজি অলপ বনাই ল'া নহয় তাৰ ভিতৰত মানে বাতিটোৰ ভিতৰত তুমি কি কৰিবা ভাজি অলপ ভৰাই দিবা ভৰাই দি বলা তাৰ পিছত তুমি মুখখনন মানে এনেকে আকৌ বন্ধ া ভ খ বন্ দিবা তুা তেলত ভাজি দিবা ৰিফাইন নিদিবা আৰু যিমান দিয়া মিঠাতেলেই দিবা তাৰপিছত তুমি ভাজি দিবা সেইটো তুমি গৰমে গৰমে চাহৰ লগত খাবা মানে কি হয় চিঙৰাৰ দৰে হয় ভাজিিতটো ধুনীয়াাক তুমি জ্বলা চলা দি বনাই ল'বা নহয় আমাৰ মানে কয় আৰু এইটো চাইডে মানে কি ভাজি সোমাই দিয়া পিঠা বুলি সেইটো তোমাৰ কি হয় নিমখীয়া হয় বা বৰষুণ চৰষুণ দিলে কেতিয়াবা আমাৰ তো জ্বলা মছলা খাব লে মন যায় ন তেতিয়া তেতিয়া মানে সেই পিঠাটো খালে তোমাৰ একো অপকাৰ নাই। নহ'লে তুমি আমাৰ যে খাই পানী পিঠা পানী পিঠাটো তুমি জলকীয়া পিয়া‌‌‍জ কাটি হনে ধনিয়া চনিয়া দি তুমি বনাই খালে চাবাচোন কিমান ভাল ভল লগে। সেয়া ঘৰুৱা বস্তুবোৰ খাই থ পলে তোমাৰ একো অসুবিধা নাই আৰু। এয়া পিঠাগুৰিখিনি কৰি মানে খুন্দি লোৱা পিছত তোমাৰ ভাজিবও নালাগে হয়নে কেঁচা পিঠাগুৰি দিয়ে ধুনীয়াকে তুমি পানী পিঠা মানে পিঠাগুৰিখিনি সানি লৈ নিমখ তেল পিয়াজ এনেকে জলকীয়া অকন কুটি দিবা আৰু দি আৰু তেলো বেছি নালাগে। চাবাচোন পানী পিঠা বনালে টাৱাৰখনত তুমি অকনমান তেল লগাই ললেই হ'ল।
হয়।
হৈয়ে যায়।
হয়, এতিয়া তোমাৰ আমি এতিয়া যিমান পাৰো সিমানে মানে কি ৰিফাইনটো এৰি চলাটো ৰিফাইনটো ব্যৱহাৰটো কৰাটো মানে বহুত মানে কম
কম কৰি এৰি চলিবই লাগে যিমান পাৰা তুমি আৰু তুমি যদি একেবাৰে তোমালোকৰ গাঁৱৰ চাইডে থাকে মানে এইয়া যে সৰিয়হৰ সাতি সৰিয়হৰ তেলটো অ' সেই টো সেইটো খাব পালো মানে খাবলৈ পালেতো আৰু একোৱেই নালাগে তোমাৰ।
হয়, হয়।
কোনো মিক্স নাথাকে হয় আমি এতিয়া যোনবোৰ খাওঁ দোকানৰ পৰা কিনো তাত কিবা নহয় কিবা এটা তোমাৰ মিহলি কৰি দিয়েই।
হয়, হয় বহুত বহুত মানে কিবা নহয় কিবা বুলিয়ে নহয় বহুত মানে খাতিক মিঠা তেল তেলটোতো আমি নাপা পাঁওে হয় নে ঘৰৰতো হে পাওঁ তাতো বহুত কিবা কিবি মিলাই দি
সেই আমি এতিয়া গাঁও গাঁৱৰ ঠাইত মানে সেইটো এটা সুবিধা গম পাইছা নে তুমি এতিয়া কোনোবাই যদি আমাৰতো খেতি বাতি কৰে সৰিয়হৰ! সেই কেতিয়াবা নহ'লে তোমাৰ যদি খেতি বাতি কৰা মানুহ নাথাকে এই যে সৰিয়হ যে পেৰে মিললে সেই মিললৈ যাবা গৈ পেলাই তেতিয়া তাতে বহুত মানুহে কি কৰে তাতেই কিনি থয়। সৰিয়হ সৰিয়হ পেৰিবলৈ যাওঁতে মানুহেটো বহুত কিছুমানে বিক্ৰী কাৰণে কৰে ন খেতিটো তুমি তাতেই মানে কিনি থ'ব পাৰা তেওঁলোকে তাতো আৰু কোনো মিক্স নকৰে মানে একো বস্তু মিহলি নকৰে।
হয়।
সেয়া মানে অকমান কষ্ট কৰিব লাগিব মানে কিয়া ভাল বস্তু এটা খাবলৈ। উম, সেই সেইটো তোমাৰ মিঠাতেলটো তুমি চুলিত লগাব পাৰা।
হয়, হয় চুলিত লগাব পাৰি নহ'লে স্কিনতো লগাব পাৰি স্কিনৰ কাৰণে
উম, যিহেতু একো একো বেয়া বস্তু টো তাত মিহলি নাই তুমি সেইটো সেইটো লগাবই পাৰা নহ'লে যে আমাৰ সৰু সৰু ল'ৰা ছোৱালীখিনি যে মানে কি গাত লগাব পাৰি।
হয়, হয়।
সেইটোৱে। আৰু একো নহয় তোমাৰ কাৰোবাৰ কিবা মানে বেমাৰ আজাৰ হৈ থাকিলেও সেইটো তেলটো অকল কম পৰিমাণে হ'লেও খালেও একো
হয়, হয়।
এতিয়া সাধাৰণতে তোমাৰ চব বেমাৰ আজাৰত তেল তেল মচলাটোতো কমাইে খাব দিয়ে। কিন্তু আমাৰ এতিয়া এনেকুৱা হৈছে তেল নহ'লে চোন আমি মানে কি আৰু বইল বস্তু টো খাবই নোৱাৰো তেনেকে মানে কি দুদিন খালা তিনদিন খালা তাৰ পাছৰ পৰা তোমাৰ এলাহ লাগি যায় কিনো খাম কিনো বনাম কিন্তু বইল খোৱাটোতো ভালেই দিয়াচোন ন তাত কোনো অপকাৰ নক
অপকাৰ কৰে।
সেইটো এতিয়া নোৱাৰো যে
তাকেই সেইটোৱে নোৱাৰো
যিমান মানে আমি ভাল ভাল খাদ্য খাম মানে সিমান আমাৰ নিজৰ কাৰণে ভাল
নিজৰ কাৰণে ভাল উম সেই আৰু দেখিছো এতিয়া মানে এতিয়া তোমাৰ চোৱাচ ন এই জ্বৰটোতে কি মানে কি এনেকুৱা হৈছে গ তোমাৰ জ্বৰ এই যে ভাইৰেল জ্বৰটো হৈছে পেটৰো অসুবিধা কৰে তোমাৰ মানে পেট চলে জ্বৰ হ'ব কাহ চৰ দি কিমান কিমান ঠাইত মানে আমাৰ সেই বস্তুত মানে এট্ৰেক্ কৰে মানে বহুত শৰীৰটো আমাৰ দুৰ্বল হৈ গৈছে যে ভিতৰৰ শক্তি টো কমি গৈছে
হয়
সোনকালে মানে আমাক মানে সেই বেমাৰে আকৰ্ষণ
হয় হয়
সেইটো আৰু পিছো কথা পাতিম দিয়া ন
দিয়া দিয়া হ'ব দিয়া